হেল্ল', মাহী কি কৰি আছা? এ', আছো অ', একেলগে, একেলগে হৈছে।
সেয়া, তাকে, খোৱা- বোৱা পোৱালি, শুলে।
উম',
উম',
খোৱা -বোৱা, খোৱাব মানে কালি আমাৰ ফাংচন আছিলে যে, '-
অহ',
এ', শুৱাপা উঠা দিন, -
উম', কিমান দেৰি শেষ হ'ল।
চাৰে তিনটা বাজি গ'ল তাৰপিছত হেৰি এ মাহঁত সোনকালে বিচাৰিলে মই খুৰীহঁতৰ লগতহে আহিছো দেৰিকে মাহত দুটা মানতে গুচি আহিলে আৰু বাৰটাত উঠিছে মই চাহ খালো
কিহেৰে
এই বাচামণি দাদা যে বন্তি বৰমাহতৰ এই নাতিনীয়েকৰ আজি হেৰি মাহেকীয়া তাত ভাত খাব মাতিছিল দুপৰীয়া যাম আৰু মা বজাৰলৈ গৈছে তাইলে তাৰলে পোৱালিটোলে কাপ পোৰ আনিবলৈ
উম উম অ তাকে অ এই ৰাতিপুৱা ৰুটি খালোঁ তাৰ পৰা এতিয়া সেইটো সেইটো চাহ তাহ খাই আছো ফাগুৱাৰ মানুহ আহি আছে যে
মানুহ হৈছে তালে গলা নে উম্
উ
মুনু মাহি আছে
আছে আছে উম এ মই বোলো কিনো কৰি আছা বোলো
অ ই খাইছে নে নাই কিবা
এই হে কালি দু ভাত কেইটামান খালে তাৰ পা আজি ৰাতিপুৱা ৰুটি খালে তাৰ পা এতিয়া নি লো ভাতকেইটামান খুৱাবলৈ নাখালেই তাৰপৰা অকো মামিয়ে ৰুটি এখন দিলে সেয়েহে ৰুটি এখন খালে
অহ
তাকে তাৰপা সেই কল চল ইটো সিটো খাই আছে বাৰু
অ আমি কাইলৈ যাওঁ নে পৰহিলৈ যাওঁ
অ
এতিয়া আ এ তাই আছে তিকলি তাইক থৈ গৈছো
উম উম শুলে নেকি
নাই শুৱা এই তাই মোবাইল চাই আছে
অ অ অ এ তাকে হেৰি কালি সেই প্ৰাণদীপ আহিলে ন
প্ৰাণদিপ আহিলে ভাল হৈছে প্ৰগ্ৰাম আহিলে আহিলে মুগধা থাকিলে কালি আমাৰ ঘৰত তাই ৰাতিপুৱাহে গৈছে উম তাই ৰাতি ৰাতি মানে আনটিহত নাহিলে দেৰি হৈ গল যে সেইকাৰণে কালি থাকিলে আমি ৰাতিপুৱাইে
আহ আহ উ
ফটোখন দেখিছা নে নাই
হা হা কিহ ফটো
পোৱা নাই চোন অ মোৰ ইচতেতাচ চালো জানো চাব পোৱা নাইচোন
চাইছাটো
নাপালোচোন
কিয় নাপালা
এ মই মই এই গুৱাহাটী ম মেম ত হাইট কৰি থৈলে যে তোমাৰওাইট হৈ গ'ল কি ঠিক নাই মৌচুমী মেম বুলি কওঁতে মাহীওুচি গ'ল নিকি হ'ব পাৰে চাইছাতো হ'বলা তুমি ত্ৰেছ
জানো পাহৰিছোঁ হব পাৰে
উম
উঠিছে
সি তাৰ বহুত দেৰি হৈছে কেই বাৰ চাৰে বাৰটাই বাজিছে উম ভাল গেছে প্ৰগ্ৰাম ভাল হৈছে
ঘেৰ তকে ব কিয় এই আলহী আহি আছে
উম কোন আহিছে
এই উছৰ
উম
উম
মমা আছে
উহ উহ
তুমি সকামৰ পিছদিনাখন আহিবা ন নাই সিদিনাখনে গুচি আহিবা আমাক
কি কৰিব কসোন
উম পহিলে ৰিজাল দিব থ
তাকেই পায় এইটো সেইটাকে উম যি হয়
যি হয় আৰু এতিয়া ভাবিটো লাভ নাই
সেইটোৱে কিনো
উম
এইবাৰ ইস্কুটি পাবলৈ কিমান পাছেনটিচ লাগিব
সিদিনাখন নিউজ এটা পালো চিকটি বোলে এইটো যে এইটোতো ফেক হয় বাৰু সেইটোতো এতিয়া নহয় এটি লাগিব এটি স্কুটিৰ বাও আশা কৰা নাই
উম স্কুটিখন
ইতি খান নিজে কিন নিজে কিনিম কোনে ভাল তাতকে
উম, উম, উম, উম
পালে ভাল লাগে কিন্তু এতিয়া
অ সেইটোয়ে নিজৰ এটা
অহ নিজৰ বুলি। হব আৰু পিছত নিজে কিনিম আৰু। এনেও নাজানো চলাবলে ভালকে। মানে ভালকে মানে মই নাজানোৱে চলাব। হু
তাকে প্ৰগ্ৰেম কেতিয়া আছে তোমাৰ?
প্ৰগাম মেত- মেত আছে।
মেত আছে।
আঠাইছ তাৰিখে দিব ৰিজাল্ট। পাপা থাকে নে নাই ঠিকেই নাই।
অ
প্ৰগাম আছে। সিদিনাখন কৃষ্ণামনি চুটিয়া নাথ ৰাতি ভাত খাব আমাৰ ঘৰত।
হয় নেকি? উম, হম
তেজপুৰত প্ৰগ্ৰাম আছে যে, ৰিজাল্টটো তাকে তো ভাবিছো।
উম, কব নালাগে আৰু কব নালাগে মান ম ৰিজাল্ট দিছে বুলি
জানে নহয় আকৌ। মই হাই ছেকেণ্ডি দিছোঁ বুলি। উম
তাকে। কি হ'ব। ব
তাকেতো ভয় লাগি আছে।
হোৱাতো হল
উম, উম।
তাকে চিন্তা কৰি
সেইটোয়ে টো ভয় লাগিছে উপায় নাই আৰু।
উ য হগা চ' হগা।
সেইটোৱে আৰু ভাবি লাভ
উম
হেয়াই আৱু।
মহালে ফোন কৰিছিলা
অ মহালে ফোন কৰিছিলো মহাই সেই কালি নাহে নাহে নাহে নাহে উম বৰ দিগদাৰ হয় নহয় আহিবলৈ
অ দিগদাৰ হয়তো মান ন
উম উম
আইতাই ফোন কৰিছিলে নে নাই
নাই নাই এ তেওঁ উ কব দে কিনো আৰু ন
অ হে
উম
কামত থাকে
উম উম সেইটোৱে হেই শুলে শুলে শুলেএতিয়াহে শুইছে
উম অহ তাই তাই লৈছে নে হে
উম ল'বলৈ হেৰি কৰে
উম
উম এ এনে হেৰি খেলি আছিলে তাৰপা মই বোলো আনি কেনে বোলো শুৱাই দিওঁ তাৰ পা সে শুৱাই দিলো
হুনুমাহে মাতিছে নে তাত
মাতিছে মাতিছে
অ উ
উম
উম কানি ক আছে নেকি
কাইলৈহে মেডিয়া আহিব তা পা এই হেৰি হেৰি মানুহ আহিব সেই মামা স মানুহ আহিব
অ গম পাইছো
উম
আছু আছিলেনে ন আছু এ ছাত্ৰস
আ ছ আছু আছিলে সেইযে কেইবাটা সন্থাৰ মানুহ আহিব
আহ
এ
অ একে
উম
দিনততো এতিয়া ভাত নহয় ৰাতিহে
ৰাতি ৰাতি
উ আজি কেইদিন ছদিন নেকি ন
আজি সাত দিন উম কলো আ যি পহিলো নদি
উম কাইলে ইহতে যাব পাওঁৱে নে নাই
উম উম উম
নহয় উপায় নাই আৰু কি কৰিম এতিয়া উপায় নাই ৰিজাল্টটো দি দিছে বেয়া সময় ইমান দিন দিয়া নাই আঠাইশ তাৰিখলৈ ৰখাই থৈ দিছে এতিয়া ৰিজাল্টটো আগনিখন গলে মানুহে ক'ব ক
উম উম অ দে উম উম উ
টো নহ'ব আকৌ দিনটাকে গুচি আহিব লাগিব
গুচিয়ে যাব লাগিব মিছটি আহিছে
আজি অহা নাই ৱালখন গাঁঠি গৈছে এতিয়া হেৰি কৰিব দিছে গ্ৰীল হেৰিখন গেটখন বনাই আছে যে
উম উম উম তাৰপিছত
তাৰপিছত গেটখন লগাব গেটখন হ'লেই তেতিয়া মিস্ত্ৰী আহিব আকৌ উম
এমাহটো দেৰি হব চাগে
গৈছেহে মানে পোৱালিটো কাপোৰ কিনিব আহিব আকৌ ভাত খাবলৈ যাবই লাগিব এতিয়া হ কেইটা বজাত গৈছে হে এ আমাৰ উঠা মোৰ উঠা দেৰিছে মানে আজি সেইকাৰণে মা দেৰিকে গৈছে অলপ মা হত সোনকালে গল হা
তে বাৰু আছে
উম
হ'ব দে
হ'ব দে